হেল্ল'?
হয়।
অ', শুনা পাইছা?
অ', পাইছো।
উম, কি কৰি আছা?
মই এতিয়া আছো এনেই আছো।
উম, খোৱা-বোৱা হ'ল? এ মই ভাত কেইটামান ভাত কেইটামান খালো দিয়া।
অ', অ', কিবা আছিলে?
ছো
স্পেচিয়েল, কিবা আছিলে স্পেচিয়েল?
এ আজি বৃহস্পতিবাৰ যে, আজি স্পেচিয়েল নিৰামিষ পনীৰ।
অ'।
তেনেকেই আৰু, মানে বৃহস্পতিবাৰতো আমাৰ ঘৰত মানা যায় মান।
অ', অ'।
সেইটো কাৰণে নিৰামিছে আজি পনিৰ বনালে, তাৰ পাছত আকৌ হেৰি বুট আলু ভাজি বনালে। তাৰ পাছত চয়াবিন ভাজিল।
অ', অ'।
তেনেকে তেনেকে আৰু এবিধ এবিধিকে হৈ গৈছে।
অ', আমাৰো নিৰামিষে চলে বাৰু। বৃহস্পতিবাৰ, আহ, খোৱা বোৱা হৈছে।
অ'। কিহে দি খালা তোমালোকে?
আমাৰ আছিলে আলু ভাজি, তাৰপিছত চয়াবিন, আলু, তেনেকে চব্জি আছিলে। তাৰ পিছত দালি ভাত।
উম, উম, অ', অ'। সেইয়াই আৰু দুপৰীয়া সময়ত খাবৰ কাৰণে বৰ বিশেষ মনো নাযায়।
অ', অ, তাকে
উম, আমাৰ মানে এনেও অইন দিনাখন মাছ মাংস আনিলেও, সেই ৰা তিয়েই আনিবলৈ দিওঁ আৰু দেউতাক।
অ'
গৰম দি আছে নে, গৰম কেনেকুৱা তাত?
বহুত বেছি, বাপৰে আজিতো বহুত বেছি গৰম!
অ, বহুত বেছি গৰম লাগিছে, বৰষুণ এজাক দিব নেকি পিছবেলা সময়লৈকে!
তাকে, দিলে ভাল হ'ল হয়, মানে ইমান গৰম, ৰ'দ মানে পুৰা দিছ
একেবাৰে, এইকেইদিন, এইকেইদিন বৰষুণ দিছিলে
অ'
অকমান এতিয়া আৰু, এই দুদিন মানে পুৰা ৰ'দ দিছে।
অ', অম্বুবাচীতো শেষ হ'ল, অম্বুবাচী গৈছিলা নে নাই?
অ', এনেই আৰু ওলাই গৈছিলো, মন্দিৰলৈকে যোৱা নাই। বহুত ভিৰ, বাপৰে বাপ, যাব নোৱাৰি! উম
বাইদেউহঁত গৈছিলে। হে তাকে ভিৰত একে কিলোমিটাৰ মান বোলে খোজেই কাঢ়িব লগীয়া হৈছ যাবলৈ বোলে, বহুত কষ্ট পাইছে্ কৈছে তাকে, বেয়াও লাগিছে শুনি।
অ', কষ্ট বহুত হয়, মানে তলতে চেন্দেল থৈ যাব দিয়ে যে, চেন্দেল পিন্ধি যাব নিদিয়ে, খালী ভৰি যাব লাগে।
বৰষুণ দিলে বোলে মানে পুৰা বৰষুণ দিয়াৰ লগে লগে বাৰ কাহু হৈ আছিলে কাহ হৈ গ'ল, তাৰ পিছত আকৌ চেণ্ডেল ক'ত উটি গুচি গ'ল, ঠিক নাই বোলে আক কৌ মন্দিৰ সোমোৱাৰ লগে লগে বোলে মাততো বোলে কেনেকে আহি গ'ল বোলে তাইও ধৰিব নোৱাৰিলে। সেয়াই মাৰ কৃপা!
উম, উম, তাকে, বহুত বেছ ছি ভিৰ হয় যে, সেইকাৰণে অলপমান দিগদাৰী আৰু। আৰু সৰু বাচ্ছা আছে মোৰ, হাঁ অ, অ', মোৰ আছে, ল'ৰা এজন ছোৱালী এজনী আছে।
অ', হয় নেকি, ল'ৰাটো ডাঙৰ নে ছোৱালীজনী ডাঙৰ?
ছোৱালীজনী ডাঙৰ, লৰাটোৰ এই তিনিমাহ হৈছে।
অ', তিনিমাহ হৈছে নেকি?
অ', ছোৱালীজনীয়ে ডাঙৰ, তাইৰ ছয় বছৰ
অ' এই আজিকালি এইটো গেপে ভাল আৰু, ছয় সাত বছৰ হোৱাৰ পাছত আৰু এটা বেবী প্লেনিং কৰা
অ', অ, তাকেই। উম, উম
কিছুমানে কয় সোনকালে কৰিবলৈ, বোলে মানে হোৱাৰ লগে লগে কৰিবলৈও কয়
হয়, মানে একেলগে ডাঙৰ হৈ যায়, কিন্তু মানে দিগদাৰি বহুত মাক
অ', সেইটোৱে, বহুত বেছি কষ্ট হয়
উম, উম
একেলগে কৰিলে এটা অসুবিধা বহুত আহি যায়, পঢ়া শুনাত টো দিয়াচোন, এতিয়া এটা এটাক কে ডাঙৰ হলে, এটাক ভালকে পঢ়াই শুনাই টকা খৰচ কৰি পঢ়ালা, আকৌ ইটোক, ইটোক কে আকৌ টকা গোটাই আকৌ ভালকে পাঢ়ালা। সেনেকুৱা এটা আহি যায়, একেলগে পঢ়ালে দুগুণ খৰচ হৈ যায় ন' অলপ অসুবিধা এটা হয়।
অ', অ', তাকে তুমি, তুমি বিয়া হৈছা?
অ', বিয়া হলোঁ দিয়া মই।
অ', অ', অ'।
মই এতিয়া মানে মোৰ বিয়া হোৱা বেছি দিন হোৱা নাই। এবছৰ মান হৈছে আৰু মানে সেয়াই এতিয়া মই একো চিন্তা কৰা নাই, তেনেকে বাৰু।
অ', অ', অ', লাহে লাহে কৰিলে হ'ল।
অ'।
এই আমাৰ এতিয়া মানে বাইদেউ এজনীয়ে অকমান দূৰ সম্পৰ্কীয়, বাইদেউ এ, এনেকে ল'ৰা এটা আছে, ল'ৰাটো এতিয়া, মানে, হেৰি, ফাইভ ছিক্স মান পঢ়িছে ত, তেৰ বছৰ মান হৈছে, তাৰ পিছত এতিয়া ছোৱালীজনী চলিছ যে তাহাঁতে।
অ'।
সেইটোৱে, মানে, এতিয়া ককায়েকজনে, মানে স্কুলৰ পৰা আহিও, মানে ভাই, যি নিজৰ ভনীয়েকক চম্ভালে আৰু। মাকে কিবা কৰে নেকি? অ', সেনেকুৱা ভালে এনেকে এইকপটো।
উম, উম।
সেনেকুৱা ভাল।
ভাল অ', মোৰো তেনেকে কে মানে অলপ সময় যদি ছোৱালীজনীক কওঁ, চাবা, তাই মানে ধুনীয়াকৈ চাই আৰু মানে প্ৰব্লেম নহয় আৰু।
অ'।
কি এতিয়া মানুহজন ক'ত? হেল্ল'। অ', শুনিছানে? শুনা পাইছানে? অ', তোমাৰ ইণ্টাৰনেটো অসুবিধা কৰিছে নেকি? শুনা পাইছানে? ইণ্টাৰনেটৰ অসুবিধা, চাগে, মই একো শুনা নাই এতিয়া ৰাখি দিছোঁ, নহ'লে হা হ'ব দিয়া।